হয় শুন
হয় ভালে আছা
অ' আছো, আছো তুমি?
ময়ো ভালে আছোঁ। পিছে কি কৰি আছা?
এই এনেই বহি আছিলোঁ। তুমি কি কৰিছিলা?
অ' ইমান গৰম দিছে মান বাহিৰতে খোজ কাঢ়ি আছিলোঁ, ভাবিলোঁ তোমাক অলপমানম ফোনে কৰোঁ। শিক্ষাৰ প্ৰস্তুতিৰ বিষয়েমান কথা পাতোঁ কোৱা।
অ' অ' পাৰি পাৰি।
অ' মানে যিহেতু পৰীক্ষাৰ প্ৰস্তুতি মানে প্ৰতিজন শিক্ষাৰ্থীৰ বাবে অতি গুৰুত্বপূৰ্ণ। মানে সঠিক পৰিকল্পনা লৈ অধ্যয়ন কৰিলে মানে ভাল ফল লাভ কৰিব পাৰি। আমি যদি মানে আহ ভালে সময় ব্যৱস্থাপনা কৰোঁ বা সঠিক পৰিকল্পনা কৰোঁ। তেতিয়া আমি আমি মানে পৰীক্ষাত ভাল ফলাফল লাভ কৰিব পাৰিম তো যদি আমি আমি সঠিক ফলাফল মানে পৰিকল্পনা নকৰোঁ বা সময় সঠিক ব্যৱস্থাপন নকৰোঁ। তেন্তেটো আমি পৰীক্ষাত চাগে ফলাফল লাভ কৰিব নোৱাৰিম।
হয়, হয়। সেইটো সকলো বস্তুতে সকলো বস্তুতে যদি আমি আগৰ পৰাই যদি আমি যদি প্ৰস্তুতি চলাই থাকোঁ। আমাৰ যদি প্ৰস্তুতি ভালদৰে চলি থাকে। তেতিয়া আমি এটা ভাল ফলাফল পাবলৈ সক্ষম হওঁক, সেইটো পৰীক্ষা হওঁক বা লগা হ'লে যিকোনো কৰ্মই নহওঁক, আমি সকলো কৰ্ম আমি আগৰ প্ৰস্তুতিটো আমি ভাল ৰাখিম। লাগে তাৰফলত আমাৰ ফলাফলটো আমি ভাল দেখিবলৈ পোৱা যায়। তাৰভিতৰত পৰীক্ষা।
হয়, হয়, মানে দেখা যায় যে মানে বহু কেইজন শিক্ষাৰ্থীয়ে মানে অ' পৰীক্ষাৰ এক দুই অ' এদিন দুদিন আগৰ পৰা মানে পৰীক্ষাৰ প্ৰস্তুতি আৰম্ভ কৰে। কিন্তু তেনেকুৱটো মোৰ মতে অনুচিত আমি মানে আহ মানে বহু দিন আগৰ পৰাই পৰীক্ষাৰ প্ৰস্তুতি কৰিব লাগে বা আমাক অ' শিক্ষাগুৰুৰে মানে বিদ্যালয়ত যিবোৰ পঢ়াই বা কলেজত যিবোৰ পঢ়াই, আমি লগে লগে আহি পিনে একবাৰ যদি আমি অ' পঢ়ি থওঁ, তেন্তে মানে আমাৰ সেইবোৰ মনত থাকি যায়। যাৰ ফলত মানে আমি পৰীক্ষাৰ এদিন বা দুদিন আগতে ইমান মানসিক চাপত অ' ভুগিবলগীয়া নহয়।
অ' তাৰফলত অ' পৰীক্ষাৰ আগদিনা ৰাতি গোটেই ৰাতি পঢ়ি আকাষাৰ কৰি পঢ়ি আমি নিজৰ স্বাস্থ্য কষ্ট দিয়া যেন হয়। যদি আমি তাৰোওপৰিও যদি আমি আগৰ পৰাই যদি অলপ অলপকৈ পঢ়ি থাকোঁ। তেতিয়া আমি নিজৰ স্বাস্থ্য যেনেকে আমাৰ পৰীক্ষাৰ ফলাফলো ভাল হ'ল মানে মানে তাৰ ফলত আমাৰ কোনো ধৰণৰ ক্ষতি নহয়।
হয়, ঠিকেই কৈছা আৰু মানে হয়, হয় শুনিছোঁ অ' আৰু মানে নিয়মিত অধ্যয় ধৰৰ মানে বহুখিনি বা সময়সূচীটো মানে বহুখিনি প্ৰয়োজনীয়তা আছে। আহ মানে যদি আমি যদি আহ সময়সূচী বনাই থওঁ যে আমি এইখিনি সময়ত এইটো বিষয় পঢ়িম বা এইটো বিষয়ে আহ আহি আলোচনা কৰিম। তেন্তে মানে আমাৰ উম। কোনো এটা বিষয় পিছ পৰি নাযায়। কিন্তু আমি যদি ইান এনেকুৱা সময়সূতি বনাইওঁঁত তেন্তে মানে আমাৰ কিয় কোনো এটা বিষয়ত পিছ পৰি যাব বা আমি অ' কোনো দিশত সঠিক সময় দিব নোৱাৰিম। আমি মানে সেয়হে মানে পাৰা পক্ষত সঠিক সময়সূচী ভৰাই থ'ব লাগে। তাৰপিছত আমি ভালদৰে পৰীক্ষা প্ৰস্ততি কৰিব পাৰোঁ।
হয়, হয়। আমাৰ সময়সূচিৰ জৰিয়তে যদি আমি যদি কাম কৰোঁ। তেতিয়া আমাৰ তেতিয়া, তেতিয়া আমাৰ গোটেইখিনি অ' গোটেইখিনি আমাৰ দিনটো ভালদৰে যায়। আমি আমাৰ অলৰেডি যদি আমাৰ এটা আমাৰ এটা মানে প্ৰস্ততি তুলি থাকে যে আজি আমি এইখিনি কৰিম, সেইখিনি কৰিম, এনেকৈ এনেকৈ আম গোটেই দিনটো আমাৰ অলৰেডি মেকআপ হৈ থাকে। তাৰ ফলত তাৰ ফলত আমি এটা আমাৰ দিনটো গোটেইখিনি ভালকৈ যায়। তাৰপিছত ৰাতি টোপনিও ভাল হয়। তাৰ ফলত আমি যদি তাতো প্ৰেছাৰলৈ পঢ়োঁ। আমি যদি আমাৰ যদি মনত যদি চিন্তা আজি এইখিনি নহ'লে, যিখিনি নহ'লে আজি আ আজি এইখিনি পঢ়া নহ'ল, আজি এইখিনি পঢ়া নহ'ল। তাৰ তাৰ ফলত কি হয় আমাৰ সেই চিন্তা আমি ডুবি যাওঁ আৰু আমাৰ মানসিক স্বাস্থ্য অতিকৈ মানে ক্ষতিগ্ৰস্ত হৈ পৰে।
হয়, বাৰু তুমি কঠিন বিষয়বোৰ কেনেকৈ পঢ়া উচিত বুলি ভাবা?
কঠিন বিষয় বুলি ক'লে এতিয়া অ' কঠিন বিষয়বোৰ তোমাৰ মোৰ মতেৰে কঠিন বিষয়বোৰ আমি বাৰে বাৰে সেই বস্তুৰ বাৰে বাৰে আওৰাই যাব লাগে আওৰাইৰে আমি বস্তু বস্তুবোৰ লিখিব লাগে যেতিয়ালৈকে যেতিয়ালৈকে এনেকুৱা অনুভৱ নহয় যে আমি বস্তুবোৰ আমি আমি বস্তুটো পাৰা হৈছো তেতিয়ালৈকে বস্তুটো আমি বাৰে বাৰে আওৰাই থাকিব লাগে মই সেনেকুৱা ভাবো তেতিয়া তেতিয়া আমি একে একেবাৰে আমাৰ মাইণ্ডত বস্তুটো সোমাই যায়।
হয়, হয়, ঠিকে কৈছো আৰু মানে বহুকেইজন ছাত্ৰ ছাত্ৰীক দেখা দেখা যায় যে আহ মানে তেওঁলোকে যিটো কঠিন বিষয় পায় তেওঁলোকে মানে সেইটোত বেছি গুৰুত্ব নিদিয়ে বা যিবোৰ সহজ পায়। সেইটোৱে পঢ়ি থাকে তেনেকুৱাতটো অনুচিত, আমি যদি এতিয়া ভাবি লোৱা মানে ধৰি লোৱা। গণিত বিষয়টো আমি টান পাওঁ আমি যিমান পাৰো সিমান কৰি যাব লাগে বা যিমান পাৰো সিমান আমি উ অধ্যয়ন কৰি যাব লাগে তেন্ত মানে আমি সেই বিষয়টো সহজ কৰি তুলিম বা আমি অ', সহজ পাম। আমি মানে যিমান পাৰো সানে আমাৰ ত প্ৰেক্টিচ কৰি থাকিব লাগে।
হয়, সেই আৰু কিন্তু তাৰ উপৰি আমাৰ উল্টা আহ উল্টা আহে আমি দেখাবলৈ পোৱা যাওঁ। আমি গণিত বিষয়টোক আমি আমি গণিত বিষয়টোৰ পৰা পিছ পৰি থাকোঁ কিয়নো গণিত বিষয়টো টান হয় বা গণিত বিষয়টো আমি ইমান ইমানখিনি আমি মাথা মাৰি থাকিব নোৱাৰো। তাৰ ফলত কি হয় আমাৰ ফলাফলটো বেয়া হয় আৰু পৰীক্ষাৰ আগদিনা ৰাতি পঢ়ি আমি ফলাফলো বেয়া পাওঁ।
হয়, হয়, ঠিকেই কৈছা। আৰু মানে একবাৰ পঢ়িলেই নহয় আমি মানে লিখি কৰিব লাগে। যাৰ ফলত মানে আমাৰ যিবোৰ ভুল অ', আছে সেইবোৰ অ', মানে অ', শুদ্ধ হৈ যে মানে আমাৰ লিখোতে মানে বহুখিনি বাগান অশুদ্ধ হয় সেই বানান বোৰ যাতে আমাৰ অ' যেতিয়া দ্বিতীয়বাৰ লিখিম তেন্তে মানে আমাৰ সেই ভুলবোৰ আৰু নহয়। আৰু বা আমাৰ আখৰ ভাল হয় বা আমাৰ লিখাৰ গতি গতি বাঢ়ি যায়। আৰু বা আমাৰ অ', পৰীক্ষাত যিবোৰ আমি কেনেকুৱা সময় মানে মিৰাম বা কেনেকা এইখিনি সময় এইখিনি লিখাটো আমি অ', লিখি তুলিম সেইটো মানে আমাৰ এটা অ' অনুশীলন হৈ থাকে বা আমি লিখিবলৈ চেষ্টা কৰো বা আমাৰ জল্দি অ মানে হৈ যায়।
অ', মানে পৰীক্ষাৰ পৰীক্ষা বুলি ক'লে এতিয়া চোৱা পৰীক্ষা বুলি ক'লে আমি পৰীক্ষাৰ প্ৰস্তুতি আমি অকল পৰীক্ষাৰ আগদিনা ৰাতি অৰ্থাৎ আমি আমি সদায় পঢিলও তেনেকুৱা নহ'ব আমি সদায় বস্তুবোৰ আমি বাৰে লিখি চাব লাগিব। বস্তুবোৰ বাৰে বাৰে আমি আওৰাই থাকিব লাগিব। সেনেকৈ আমাৰ শেষত শেষত এটা ভাল ফলাফল পাবলৈ সক্ষম হও আৰু সেইকাৰণে সেইকাৰণে এইটো মই ভাবো যে আমি আগৰ পৰাই আমি প্ৰস্তুতিটো ৰাখিব লাগে পৰীক্ষা বুলি ক'লে।
হয়, ঠিকেই কৈছা আৰু মানে আগৰ বছৰৰ যিবোৰ অ', হয়,, কোৱা?
হয়, অ', আৰু আমি দেখিবলৈ পাওঁ যে বহুত ছাত্ৰ-ছাত্ৰীয়ে আজিকালি কিতাপ পত্ৰ নিকিনেই ভাবে কি অনলাইনৰ পৰা পঢ়ি লওঁ অনলাইনৰ পৰা পঢ়ি লওঁ অনলাইনৰ পৰা পঢ়ি লওঁ। সেনে-সেনেকে সিঁহতে পিছ পৰি থাকে তাৰ ফলতো তাৰ ফলতো বহুত খিনি ক্ষতিগ্ৰস্ত হয়।
হয়, ঠিকেই কৈছা। মানে আমাৰ অ', কিতাপৰ মানে আমি অনলাইনত বহুখিনি তথ্য পাও কিন্তু মানে সেই তথ্যবোৰ যে নিৰ্ভৰ যোগ্য বিশ্বাস যোগ যোগ্য ভাবে মানে সেইটো মানে আহ ইমান উচিত নহয়। কিন্তু আমাৰ আমি যদি কিতাপখনৰ পৰা পঢ়ো তেন্তে মানে সেইটো বেছি আমাৰ বাবে অ' ভাল হ'ব বা লাভান্বিত হ'ব। আৰু মানে মই ভাবো যে যিবোৰ আগৰ বছৰৰ প্ৰশ্ন পত্ৰ আছে মানে সেইবোৰ সমাধান কৰিব লাগে। যাৰ ফলত মানে আমি উম আগৰ বছৰত মানে আহ কেনেকুৱা আহ প্ৰশ্নৰ ধৰন আহিছিল সে ইটো গ'ম পাম আৰু মানে কোনখিনি সময়ত কেনেকৈ আমি প্ৰশ্ন বোৰ লিখি উলিয়াব লাগিব সেইটোও গ'ম পাম। বা আমাৰ সময়ৰ আহ সঠিক মানে আ পৰিচালনা অভ্যাস গঢ়ি উঠিব।
হয়, হয়। আগৰ পুৰণা পেপাৰ বিলাক যদি কালেক্ট কৰি যদি আমি যদি সেইবোৰ সেইবোৰ পুৰণা পেপাৰবিলাক যদি আমি যদি ঘৰতে যদি সেইবোৰ পুৰণা পেপাৰবোৰ যদি আমি যদি মানে আ আভাষ লৈ চাওঁ তেতিয়া আমাৰ পৰীক্ষাৰ এটা আমি আইডিয়া পায়, যাতে পৰীক্ষাত এনেকুৱা এনেকুৱা কিছুমান অ' প্ৰশ্ন আমি দেখিবলৈ পাম, সেইবোৰ কুৱেশ্যনকে যদি আমি যদি বাৰে বাৰে বাৰে বাৰে যদি আমি যদি আওৰাই যাওঁ তেতিয়া তাত আকৌ আমি এটা ভাল ফলা ফল পাবলৈ সক্ষম হ'ম। আজিকালি আজিকালিতো প্ৰায়ে দেখা যায়। কিন্তু আজিকালি ছাত্ৰ ছাত্ৰীয়ে কি কৰে পুৰণা পেপাৰবিলাক এ আমি মোবাইলৰ ইণ্টাৰনেটত পাই যাম। গুগলত মাৰি দিম ই ই ইমান ইমান চন টু থাউজেণ্ড টুৱেণ্টি ছিক্স চন অ' ক্লাছ টেন এইচ এছ এল চি পেপাৰ এনেকৈ দিলে পাই যাম বুলি ভাবে। আৰু তাৰ তাৰ ফলত তেওঁলোকে পেপাৰ কালেক্ট নকৰে, তাৰ ফলত নিজৰ তেওঁলোকৰে চ চকুকেইটা বেয়া হৈ যায়। ইণ্টাৰনেটত পাম বুলি ভাবি থাকোতে ভাবি থাকোতে।
আৰু মানে অ পুনৰাবৃত্তিৰো মানে সমানে গুৰুত্ব সমানেই গুৰুত্বপূৰ্ণ আছে, যেনে পুনৰাবৃত্তি যদি অবি অবিহনে যদি আমি পৰীক্ষা লিখিবলৈ যাওঁ তেতিয়া মানে আমাৰ সিটোতো সকলো সেইটো মানে সম্ভৱ নহয়। আমি যদি এবাৰ পঢ়ি থওঁ, তেন্তে মানে আমি সেইবোৰ বাৰে বাৰে পুনৰাবৃত্তি কৰি থাকিব লাগে যাৰ ফলত মানে আমাৰ সহজে আ মনতো থাকি যায় আৰু বা বেছি সময়লৈকে আমি মনত ৰাখিব পাৰো।
হয়। সেইটো হয়। আৰু তুমি এনেই কেতিয়াবা তোমাৰ কেতিয়াবা এনেকুৱা হৈছে নে কেতিয়াবা সময়ৰ অভাবত সেইটো তুমি আগতে পঢ়া নাছিলা বা তেতিয়া পৰীক্ষাৰ আগত পঢ়িব লগা হৈছে কেতিয়াবা এনেকুৱা সমস্যাৰ স সন্মুখীন হৈছা নে?
হয়, মোৰ আহ কেইবা বাৰ হৈ পাইছে তাৰ অনুভৱতে মই কৈ আছো। যে মানে অ' মানে মোৰ আগতে এনেকুৱা হৈ পাইছে। যে মানে আ মই ভাবি থৈ যে ভাবি থওঁ যে মানে এইটো পিছলৈ পঢ়িম বা সময় আ মানে পৰীক্ষাৰ আগদিনা পঢ়িলে বেছিকৈ মনত থাকিব। কিন্তু যেতিয়া ভাবো পৰীক্ষাৰ আগদিনা ইমান খিনি পঢ়িবলগীয়া আছে মানে মোৰ বহুতেই মানে মানসিক চাপ বৃদ্ধি পাই যায়। বা মানে মোৰ অ' কিছুমান মনতে নাথাকে। মাৰ পৰীক্ষাত মই একদম মানে অলমান ভয় খ ভয় খোৱা টাইপ হৈ যায়। বাৰু তোমাৰ লগত এনেকুৱা হৈছে নে?
হয়, হয়। মোৰ লগতো এনেকুৱা বহুত বাৰ হৈছে। আ মই এইয়া ফাৰ্ষ্ট ইয়েৰত এনেকুৱা বহুত বাৰ হৈছে, বাট ছেকেণ্ড ইয়েৰত মই সেইটো ভুল মানে কৰা নাছিলোঁ।
হয় ঠিকেই কৈছা। আৰু মানে পৰীক্ষাৰ সময়ত যিটো স্বাস্থ্যৰ যত্ন সেইটো লোৱাটো মানে বহুখিনি প্ৰয়োজনীয়। মানে কিছুমান ছাত্ৰ ছাত্ৰীয়ে আহ মানে ইমানে পঢ়াত ব্যস্ত হৈ যায়, তেওঁলোকে মানে স্বাস্থ্যৰ অ মানে যত্ন ল'বলৈ পাহৰি যায়। পুষ্টিকৰ খাদ্য খোৱা, পৰ্যাপ্ত পানী পান কৰা, বা পৰ্যাপ্ত টোপনি যোৱাটো মানে অতি প্ৰয়োজনীয়। কিছুমান ছাত্ৰ ছাত্ৰীয়ে খোৱা লোৱা বাদ দি দিয়ে, পানী খোৱা কমাই দিয়ে আ বা মানে ৰাতি টোপনি নাহে, অকল পঢ়িয়ে থাকে কিন্তু তেনেকুৱাটো অনুচিত। আমি মানে পুষ্টিকৰ খাদ্য খাব লাগে। তেতিয়াহে মানে আমি লিখিবলৈ বা পঢ়িবলৈ শক্তি পাম। যদি আমি পানী অঁ পানী খাওঁ তেন্তেহে আমি মানে শৰীৰত আম মানে যিখিনি আমাক ৰেচন আছে সেইবোৰ বাহিৰলৈ যাব বা উম শৰীৰটো ভালদৰে কাম কৰিব পাৰিব। আৰু মানে যদি আমি টোপনি আহো তেন্তেহে আমাৰ মনোযোগ বৃদ্ধি হয় বা আমাৰ আমি যিখিনি পঢ়িছো সেইখিনি আমাৰ মানে মূৰত থাকিব বা আমাৰ মগজুত থাকি যাব।
হয় হয় টোপনিটোতো একেবাৰেই প্ৰয়োজন, টোপনি টোপনি যদি নাথাকে আমি আমি আমি যিমানে ন পঢ়ো কিয় যিমানেই আমি নপঢ়ো কিয় আমাৰ টো টোপনি যদি ন নেমা নেমাৰো আমাৰ পঢ়াখিনি এনেই যোৱাৰ নিচিনা হয়। আমি সেইখিনি সময় এনেই নষ্ট কৰাৰ নিচিনা হয় মিনিমাম এজন ছাত্ৰ বা এজন ছাত্ৰীয়ে অঁ প্র দৈনন্দিন জীৱনত মানে এদ এদিনত সাত ঘণ্টা বা আঠ ঘণ্টাকে হ'লেও শুব লাগে।
আৰু কিছুমানৰ এটা লক্ষণ আছে গোটেই ৰাত তিটো পঢ়ি ভাল পায়, অঁ ঠিক আছে গোটেই ৰাতিটো কি কিচ চবেই নোৱাৰে বাৰু সকলোৱে নোৱাৰে কিছুমানে সেইটো দিনত পঢ়িব মানে কিছুমানে সেইটো ৰাতি পঢ়ি ভাল পায়। এতিয়া মইয়ে চোৱা ৰাতি পঢ়ি ভাল পাইছিলো দিনত ইমান পঢ়িব নোৱাৰিছিলোঁ। ত ত ত তেনেকুৱা ক্ষেত্ৰত দিনতে লগা হ'লে ভালকে শুই ল'ব লাগে। হয়নে?
হয় একেবাৰে ঠিকেই কৈছা। আৰু মানে আজিকালি দেখা গৈছে যে মানে মোবাইল ফোনৰ সামাজিক মাধ্যমে মানে অম এই পৰীক্ষাত অলপমান অ প্ৰভাৱ পেলাইছে, যেনে পৰীক্ষাৰ সময়ত মোবাইল ফোন আৰু মানে সামাজিক মাধ্যমৰ ব্যবহাৰ সীমিত কৰা উচিত, আৰু ই মানে ফোনটো ওচৰত ৰাখো তেতিয়া মানে আমি অ অনলাইন কিছুমান পঢ়িব পাৰিম, কিন্তু মানে যেতিয়া সামাজিক মাধ্যমৰ পৰা আমাক অঁ বেছিভাগ মেছেজ আহি থাকিব তেন্তে মানে আমাৰ আহ মানে যিটো মনোযোগ সেইটো কাঢ়ি লৈ যায় বা আমাৰ আ অন্য ফালে গুচি যায়, সেইটো কৰাটো মানে অনুচিত, আমি মানে সেইবোৰ আতৰত ৰাখিব লাগে যাৰ ফলত মানে আমাৰ মনোযোগ তো মানে অ সেইবোৰ কাঢ়িয়াই নিব নোৱাৰে কঢ়িয়াই নিব নোৱাৰে।
হয় হয় মোবাইলৰ এটা নটিফিকেশনেই এ এ এটা এ এ এটা নটিফিকেশনে এইটো আমাৰ গত গোটেইখিনি গোটেইখিনি সময় বৰবাদ কৰি পেলাব পাৰে, সেইকাৰণে মোবাইলটো সেইখিনি সময়ত অকণমান আঁতৰত ৰখা বা মোবাইলটো সেইখিনি সময়ত ছুইচ অফ কৰি ৰখাটো অতিকৈ প্ৰয়োজন।
হয় ঠিকেই কৈছা, বাৰু তোমাৰ আজি কথা পাতি খিনি পাতি মানে বহুতখিনি অভিজ্ঞতা লাভ কৰিলো।
হয় মইয়ো তোমাৰ লগত বহুতখিন অভিজ্ঞতা লাভ কৰিছোঁ।
হয় দিয়া হ'লে আজিলৈকে সামৰিছো বিদায়।
উম বিদায় ঠিক আছে দিয়া।